হেল্ল' শুনিছানে?
হেল্ল'ও
অঁ কি কৰি আছা?
কি কৰিছা? এই এনেই আছ ছো তুমি কি কৰিছা? অঁ এনে আছা, ইমান গৰম পৰিছে ন? উম ভালেই।
অঁ বহুত গৰম। উম এ কালি আমি গুৱাহাটীলে গৈছিলো। গুৱাহাটীলে গৈছিলো একে ইমান গৰম পাইছো মানে। অহালে একে হাহাকাৰ লাগি গৈছে ঘৰ আহি পোৱালে। দেৰি হৈছে অহাটো।
গৈছিলা অ কিবা কামত গৈছিলা?
তা অল অঁ দেউতা অলপ গাটো মানে সেই অসুস্থ কৰিছিলে তাকে, অকণমান দেখাই আনিব গ'লো জি এম চি এইচত
ভালেই কৰিলা উম, উম কিয় কিবা গাটো বেছি বেয়া যে। কিবা বেমাৰ হৈ আছে নেকি দেউতাৰ?
অ তেওঁৰ কিবা মানে অকণ ভাগৰ, ভাগৰ লাগি থাকে। তাৰপিছত তাকেই বোলো দেখাই আহো বুকুখন মাজতে বিষাই। তাকে মানে অকনমান হাৰ্টত কিবা এ টা অ অকন হাৰ্ট টো অকনমান কমজোৰ হৈছে আৰু তা হে বহুত কাম বনো কৰি লে ন আগতে এতিয়া সেই আহি পোৱালে তোমাৰ একে ৰাতি হৈছে কিন্তু ইমান গৰম তোমাৰ
কিহত গলা
তে আহিলো আমি ট্ৰেইনত গ'লো আউ আহোতে ট্ৰেইনত আহিলো অ আকৌ ষ্টেচনৰ পৰা বেলেগত উম মানে গাড়ী এখন লৈ আহিলো আৰু আজিকালি কিমান গাড়ী হয়নে অ ৰবাচোন আজিকালি এটা কথা ভা মানে ভাবি চাৰিছানে যে আমাৰ যাতায়াত ব্যৱস্থাটো ই মান সুবিধা হৈছে যাতায়তৰ আমাৰ ব্যৱস্থাটো বহুত সুবিধা হৈছে দেই একে তোমাৰ কোনো এতিয়া আমি চোৱাচোন সেই চাৰিটা পাঁচটাৰ পৰা ট্ৰেইনত মানে ট্ৰেইন আছে ট্ৰেইনত গৈছো আকৌ তাত গুৱাহাটীততো তোমাৰ কোনো এখন গাড়ীৰ অভাৱ নাই হয়নে যলে যোৱা যেনেকেই যোৱা কবহে লাগে খালি অ তাৰপিছত আকৌ আহিছো আমি তেনেকে নটা দছটাত তাকে আকৌ নটা দছটাত আহিছো তেতিয়াও তোমাৰ ট্ৰেইনেই ট্ৰেইন কোনখনত উঠা তোমাৰ নিজৰ খালি তুমি চাই ল'ব লাগে কোনখন কোন ঠাইত যাব আকৌ আকৌ যে আহি আমি এনেকে চাই অ
অ কোৱা
তাৰ পিছত আমি আহি মানে তুমি এইয়া চাৰে বাৰটা মানত তোমাৰ আমি এনেকে আমাৰ ঠাইদৌ ষ্টেচনৰ পাইছোহি নহয় তাৰ পৰাও মানে তোমাৰ চাৰে বাৰট টাতো তুমি ভাবি চোৱা চাৰে বাৰটাতো তোমাৰ কি হৈছে এ মানে গাড়ীয়ে গাড়ু গাড়ীয়ে গাড়ী খালি তোমাৰ মানে ক'ত যাব খালি সুধিছে আৰু মানে তাকে ইমান আচৰিত লাগিছে আগতেতো আমি অ আগতে কোনোবা এটা ঠাইলে যাবলে ইমান চিন্তা লাগে এতিয়া তুমি চোৱাচোন ইমান গাড়ীৰ যাতায়াত ব্যৱস্থাতটো খুব উন্নত হৈছে দেই সেইটো এটা ভাল হৈছে
চলতে আচলতে কি জানা আগতে আমাৰ মাহঁতে কৈ থাকে বা আইতাহঁতে কয় ন কিন্তু সময়ে সময়ে এখন নে দুখনহে তোমাৰ বাছ যায় তাৰ পিছত তাতে যদি তেওঁ অ তেওঁ সময়তহে যায়, আৰু তাতে যদি তেওঁলোকে নাযায় গোটেই বাটটো মানে খোজ কাঢ়ি যাব লাগে গম পাইছা, তেনেকুৱা অৱস্থা আছিলে। কিন্তু এতিয়া তেনেকুৱা অৱস্থা নাই, তুমি মানে যতে যাওঁ বুলি কোৱা সেই সুবিধাটো তুমি পাবাই আৰু গাড়ী। অঁ অঁ সেইটোৱে অঁ অঁ। চোৱাচোন অভাৱ হোৱা নাই তোমালোকৰ, এনে যদি অভাৱ হ'ল হয় অভাৱ হ'ল হয় কিমান অসুবিধা এটা হ'ল হয় ন ৰাতি তোমালোকৰ আহা, উম সেইটোৱে সেইটোৱে দিয়া।
ষ্টেচ ষ্টেচনত যে ৰৈছো ষ্টেচনত যে ৰৈছো তোমাৰ ইখন ইখন ট্ৰেইনৰ পিছত সিখন ট্ৰেইন। সিখন ট্ৰেইনৰ পিছত সিখন ট্ৰেইন, মানে মানে খুবেই এতিয়া একো অসুবিধা নাই দেই কিন্তু অহা
অঁ অঁ সেইটো হয় কিন্ত, যাতায়াতৰ মানে ব্যৱস্থা তো আগৰ তুলনাত এতিয়া বহুত ভাল হৈ গ'ল গম পাই যত মানে তোমাৰ একো অসুবিধা নহয় এতিয়া বহুত উন্নত, এতিয়া কি হৈছে জানা এতিয়া সাধাৰণতে কি হৈছে, মানুহে গাড়ী কিনিবলৈ ধৰি লওক ইমান টাইম ভাবিব নালাগে আৰু, আজি কালি তোমাৰ, পইচা নিদিলেও তুমি গড়ী খন দিয়ে। দিয়েই হয় নে নহয়? তুমি পিছত ধৰি লোৱা পেমেণ্ট তুমি ধৰি লোৱা ভৰা মাৰি বোলে মাৰি থাকিব পাৰা মাহে মাহে হয়নে, গাড়ী খনৰ খৰচটো। সেইটো কাৰণে মানে বহুত মানুহৰ মানে, বহুত সুবিধা হৈছে গৈছ গম পাইছা।
বহুত সুবি, এটি এনে আগৰ দৰে হোৱা হয়, আমি এতিয়া সময়ত তুমি আমি ডক্তৰক দেখা দেখাও নেদেখাও আমি সময়ত গুচিয়ে আহিব লাগিব। নহলে আমি থকা ব্যৱস্থা কৰিব লাগিল হয়। অঁ থকা ব্যৱস্থা এতিয়া চোৱাচোন গুৱাহাটীত থকাটো, তেনেকুৱা ইমান সহজ কথা নহয়।
সহজ কথা নহয় দিয়াচোন, এটা ৰুম লোৱাৰ লগে লগে তোমাৰ আৰু তুমি দেউতা গৈছে দুটা ৰুম ল'বই লাগিব, হয়নে নহয় কোৱাচোন? দেউতাহঁতৰ কাৰণেতো যি তি ৰুম ল'ব নোৱাৰা। সুবিধা জনকহে ল'ব পাৰিবা হয়, সেইটোৱে সেইটোৱে উম', সেইটোৱে।
ভাল হৈছে দেই এতিয়াও তোমাক সেই যাতায়াত ব্যৱস্থাটো যে ভাল হৈছে, কিন্তু ৰাস্তা পদূলি বিলাকো তোমাৰ খুব ধুনীয়া এতিয়া, তেনেকুৱা তোমাৰ বেয়া ৰাস্তা নাইয়ে। নহয় নহয় আৰু এতিয়া ভিতৰুৱা ৰাস্তা ভিতৰুৱা বোৰো ধুনীয়া ধুনীয়া।
উম', বহুত ধুনীয়া হৈছে, তোমাৰ আচলতে কি হৈছে জানানে? অঁ। মানে কি হল জানা? এতিয়া তোমাৰ ৱাৰ্ড মেম্বাৰ বিলাক উঠে যে হয় তেওঁলোকে তোমাৰ এই গাঁৱৰ যিবিলাক, অঁগাঁৱৰ যিবিলাক ৰাস্তা থাকে বা সেই গলি বিলাক যে সৰু সৰু গলি বিলাক, সেই তেওঁলোকে ঠিকেই কৰি দিয়ে গম পাইছা। তেওঁলোকে মানে তেওঁলোকৰ দায়িত্ব খিনি বহুত ভালকে পালন কৰিছে সেইটো কাৰণে মানে ৰাস্তা পদূলি বিলাক, বহুত ধুনীয়া হৈছে তোমাৰ।
আকৌ মানে তোমাৰ ৱাৰ্ড মেম্বাৰ আৰু কি গাঁও পঞ্চায়তেও বহুত খিনি সেইটো কিন্তু আজিকালি অঁ' বহুত সেইটো এটা নিজৰ গাওঁ খনত, মানে কোনখিনিত কি অসুবিধা হয় আছে গাঁও খনৰ
অঁ সেইটো চাই তেওঁলোকে বহুত ভালকে, উম', উম', সেইটোৱে সেইটোৱে। ভাল কৰিছে অঁ' আৰু কি জানানে, অঁ সেইটোৱে' তুমি যদি মানে অঁ সেইটো ক'বাত সেইটোৱে তুমি যদি ক'বাত যোৱা ৰাস্তাটোৱে যদি বেয়া হয়, তোমাৰ যাবলৈও এলাহ লাগে এই ইমান বেয়া ৰাস্তাত নাযাওঁ দিয়া বুলি হয়নে। কিন্তু ভাল হলে তোমাৰ এনেকুৱা লাগে যে ইমান ধুনীয়া, উম', সেইটোয়ে কাৱা
বেয়া হলে তুমাৰ ব্যৱসাই বাণিজ্য সেত্ৰত পিছ পৰি যায়, মানে কোনো মানুহ এইফাললে তোমাৰ ব্যৱসায় এই- এই- বে- বেপাৰীসকল এইফাললৈ বেপাৰ কৰিবলৈ নাহিব। সেই বেপাৰটোত মানে মানুহে অ' ব্যৱসায় বাণিজ্যটোত পিছ পৰি যায়। সেইকাৰণে ৰাস্তা পদূলিতটো মানে বহুত প্ৰয়োজন, উম', ভাল হ'বই লাগে তোমাৰ
ভাল হ'বই লাগে আজিকালি তোমাৰ যাতায়াতটোৱে মেইন কথা, ৰাস্তা পদূলিবিলাক যদি ভাল নহয় তেনেহ'লে তুমি যাতায়াত কৰিবই নোৱাৰা তাত ন', সেইটয়ে আৰু যাতায়াত কৰিব নোৱাৰিলে আৰু তুমি সুবিধাজনক বস্তু বিলাক নোপোৱা।
তুমি এতিয়া কৰবালৈ যাওঁ বুলি কলে, তুমি আগতীয়াকে ওলাই কৰি ৰৈ থাকিব নালাগে। তোমাৰ এই কিবা এটা মানে অসুবিধা হ'ল, যে মই এই এইখন ঠাইৰ আহো গে টত খনাত যাব লগা হ'ল, তুমি এতিয়া চিন্তা কৰিব লগাই নাই তোমাক গাড়ীয়ে গাড়ী মানে গম পাইছ নে।
আৰু- আৰু তুমি এটা অসুবিধা পাইছানে, মানে কি এনেকুৱা হৈছো আজিকালি তুমটুম বিলাক বহুত এটা সুবিধা। কৰিছে আমাক হয়নে, এই ওচৰৰ জেগাত যাবলৈ, অ', অ', সেইটোৱে অ',। অ', তেওঁলোকে আমাক বহুত সুবিধা কৰিছে। অ', বহুত ভাল হৈছে।
গাড়ীখনৰ পৰা তোমাৰ, কোনো প্ৰদূষণো নহ'ল। ধুৱাও নুলাই, আৰু এটা অ', আৰু আৰু এটা অকন মানে কম এটা তোমাৰ দামতে, মানুহখিনিয়ে পায়।
পাই যায়, উম', অ', সেইটোৱে। মানে চোৱাচোন মানুহে ব্যৱসায় কৰি উম' অ', সেইটোয়ে, মানুহে ব্যৱসায় কৰি চলিবও পাৰিছে লগতে সেই চলা কাৰণে, আমাৰো অসুবিধা হোৱা নাই, যাতায়ত কৰিবলৈ ন'।
উম',। তুমি এতিয়াও মানে, ওলাই চালে দেখিবা, কিমান গাড়ী ঘূৰিয়ে আছে।
অ', সেইটোৱে- সেইটোৱে, বহুত গাড়ী ঘূৰি থাকে দেই। তোমাৰ, অসুবিধা নোপোৱাই এতিয়া মানে তুমি আগৰ নিচিনা অসুবিধাটো কে কেতিয়াও নোপোৱা। যাতায়তৰ কাৰণে তোমাৰ মানে, এটা মানে অসুবিধা নহয় আৰু।
নাই- নাই উম' সেই মানুহৰ মানে এখন ঠাইৰ উন্নত হ'বলে, তোমাৰ যাতায়াত ব্যৱস্থাটো মানে মেইন আৰু আচল। তোমাৰ যেতিয়া, যাতায়াত ব্যয়স্থাটো ভাল হ'ব তেতিয়াহে, তোমাৰ সেইখন ঠাইলে বেলেগৰ পৰা মানুহ আহিব। হয়নে? সেই ঠাইলে কিবা এটা চাবলে মানুহখিনি আহিব। বা বেপাৰ কৰিবলে হওক, বা তুমি হ'লেও কোনোবা এখন ঠাইলে তোমাৰ যি উৎপাদন কৰা সামগ্ৰী, সেইখিনি তুমি বেলেগলে নিব পাৰিবা। সেইবিলাকে বহুত
বেলেগে ন', এতিয়া তুমিয়ে চোৱাচোন তুমি সাধাৰণ ব্যৱসায় এটা কৰিছা, সেইটোৱে তুমি এতিয়া সাধাৰণ ব্যৱসায় এটা কৰিছা, মই যদি তোমালোকৰ ৰাস্তা পদলিবিলাক কওঁ, তোমাৰ ওচৰতনো মইনো সেই বস্তু বিলাক আনি বলে কিয় যাম হয়নে নহয়? মই তাতকে যদি ভাল দামত বেলেগত পাই আছো, ৰাস্তা পদূলি ভাল মই তালৈ যাম। এই তেনেকুৱাই, এতিয়া তোমালোকৰ ৰাস্তা পদূলি ভাল, তোমালোকৰ ঘৰৰ পৰা এতিয়া তামোলৰ পুলিয়ে হওক, কিবা পুলিয়ে হওক, লৈ আহিবলৈ সুবিধা হৈছে। সেইকাৰণে মই তোমালোকৰ তাৰ পৰা আনি আছো ন', তোমালোকৰ ৰাস্তা-পদূলি ভাল। যদি বেয়া হল হয়, মই টো নগলো হয় ন', তোমালোকৰ তাত। সেইটোৱে-সেইটোৱে, আচলতে কি জানা? বেপাৰটো কৰিলে নহব, তোমাৰ ৰাস্তা-পদূলি বিলাকৰ লগতে, যাতায়াতৰ সুবিধাটো থাক
যাতায়াতটোৱে আচল ন', আৰু যাতায়াত ব্যৱস্থা য'ত ভাল সেই ঠাইখনৰ মানে, তোমাৰ উন্নত হবই। সেই ঠাইখন উন্নত বহুত ক্ষেত্ৰ তে উন্নত হ'ব মানে। উম!
তোমাৰ সেইটো কাৰণে তুমি গুৱাহাটীত দেখিছা, কিমান সুবিধাজনক। ঠাই মানে গুৱাহাটী খনত হয়, তোমাৰ কামৰ অভাৱ নাই। কাৰণ কিয় জানা? তাত যাতায়তটো ভাল। ৰাস্তা ঘাটবিলাক ভাল, সেইটো কাৰণে তাত কামৰ তুমি অভাৱ নোপোৱা। চব মানে ব্যৱহায় বাণিজ্য বহুত ভালকে চলি আছে মানে।
এতিয়া তুমি চোৱা! আমাৰ এতিয়া যেতিয়া ৰাস্তা পদূলি এটা ভাল হ'ব এই যেতিয়া বাৰিষা হব, ব তাহ বৰষুণেই হব, বৰষুণ এজাক পৰিব, তেতিয়া যদি তোমাৰ ৰাস্তাটো বেয়া হয়, মানুহে টো চলা-ফুৰা কৰিব নোৱাৰিব। কাম বনৰ ক্ষেত্ৰত ৰৈ যাব লাগিব। এতিয়া যেতিয়া ইমান ধুনীয়া অ', এতিয়া ৰাস্তা ব্যৱস্থাটো যেতিয়া ইমান ধুনীয়া, ৰা ৰাস্তা-পদুলিবোৰ, এতিয়া মানুহে সেই বাৰিষা বতৰ হলেও মানে মানুহে নিজৰ কাম কৰিয়ে থাকিব পাৰিছে। সময়ত কোনো এটা ঠাইলে তুমি যাবই পাৰিবা। উম।
কি জানানে? বৰষুণ দি থাকিলেও যাব পাৰি। যদি বোকা চোকা ৰাস্তা বিলাক ভাল হয়, হয়নে নহয়? কিন্তু তুমি কেনে কেনেকে যাবা বৰষুণ পৰিলে যাব নোৱাৰে, যদি তোমাৰ যা গাড়ীখনে যদি উলিয়াবলৈ ৰা ৰাস্তাতোয়ে যদি বেয়া হয়, মই গাড়ীখন নিম কৰ পৰা হয়নে নাই। সেইটোৱে ৰাস্তাটো মেইন, ৰাস্তাটো তোমাক লাগিবই ধুনীয়াকে গম পাইছা নে? সেইটোয়ে লাগিবই, তেতিয়াহে তুমি মানে ভালকে যাবা। উম, বহুত সুবিধা আছে।
ভাল লাগিছে। আৰু দেখিবলেও ভাল লাগে, যেতিয়া তুমি গাওখনত সোমাবা পাকা ৰাস্তাত। এটা দেখিবা কোনো বোকা নাই, একো নাই অ' খুব ভাল লগা।
ধুনীয়া এটা পৰিৱেশত গৈ ভালো লাগে। সেইটোৱে, উম, সেইটোৱে সেইটোৱে।
সেই সুবিধা হোৱা কাৰণে কালি ধুনীয়াকে আহি পালো আৰু।
অ' ভালেই হ'ল দিয়া, ভালকে আহিলা। উম হ'ব দিয়া উম হ'ব দিয়া উম। উম।